অঁ গোমনি।
অ অঞ্জু কি কৰিছা?
এনেই বহি আছো ৰবা। ইমান গৰম দিছে ন আজি? উম,
যোৱা নাই?
নাই দিয়া ওলাই যোৱা নাই ইমান গৰম লাগিছে যে।
আজি বন্ধ বোলো পাও নে নাপাও ঘৰত।
অহ হঅ হঅ ঘৰত আছো আজি ঘৰতে ক'তো ওলাই যোৱা নাই।
লৰা আছে ঘৰতে?
আছে পঢ়ি আছে।
অ অ তাৰতো গৰমৰ বন্ধ আহি পালে চাগে?
অঁ আহি পালে দুই তাৰিখে জুলাইৰ দুই তাৰিখে গৰম বন্ধ। এক তাৰিখৰ পৰা বন্ধ নহয় দিয়া এক তাৰিখৰ পৰা বন্ধ দিব।
এক তাৰিখৰ পৰা আমাৰো এক তাৰিখৰ পৰা দিব কিন্তু যিহেতু এতিয়া ক্লাছ নাইন পালে, ন অকমান সিহতৰ অকমান ক্লাছ আগলে কৰিব আৰু সাত তাৰিখ মানলৈকে কৰিব।
অ আচ্ছা অহ। অ গৰমৰ বন্ধত ক'ত যাম বুলি ভাবিছা? অঁ হৈছে নিকি আজি অঁ।
গৰমৰ বন্ধত ভাবিছোঁ ৰবা এইবাৰ সেয়াত যাম বুলি। অ দাৰ্জিলিং যাম বুলি।
অ বা,
কিন্তু যোৱা হয় নে নহয় নাজানো আৰু। কিন্তু মনতে ভাবি থৈছো আগতে তাৰ মানে আমাৰ পুৰি যোৱাৰ কথা আছে। ছিলে কিন্তু এতিয়া পুৰি গ'লে বহুত গৰম পাম নিকি আৰু প্ৰথম কথা হ'ল আমি তি টিকেট নাপালোঁ পুৰি যোৱাৰ।
অ
টিকেট নাপালো মিনচ্ মানে তোমাৰ সেয়া হৈ আছে এইখিনি সময়ত বোলে ৰথিয়াত হয় নিকি ষোল্ল ষোল্ল জুলাইৰ পৰা আছে নিকি সেইকাৰণে আমি টিকেটে নাপালো ট্ৰেইনৰ সেইকাৰণে আৰু আমি ভাবিছো একেবাৰে অক্টোবৰ বা নৱেম্বৰ মানত যাম আৰু
অ তেতিয়া গ'লে সুবিধা হ'ব তোমালোকৰ এতিয়া দাৰ্জিলিঙত গ'লে ভাল ন এতিয়া বতৰটো চাই তাতে ভাল আৰু ঠাণ্ডা পৰে নহ
ঠাণ্ডা পৰে অ তাকে চাওচোন যোৱা হ'ব চাগে পোন্ধৰ তাৰিখৰ পিছত যাম
যোৱা গৈ ফুৰি আহা তাৰো ভাল লাগিব আমি ভাবিছোঁ প্লেনিং কৰিছোঁ শ্বিলং যাওঁ বুলি ভাবিছোঁ দেই মানে কথা পাতিছোঁ এতিয়া ডেটটো আমি ফিক্স তাৰিখটো ফিক্স কৰা নাই
শ্বিলঙত বহুত টুৰিষ্ট বহুতে টুৰিষ্ট হৈছে এইখিনি সময়ত আৰু এনেও জুলাই মাহত গৰমৰ বন্ধত বহুত এই যাই শ্বিলং ফুৰিবৰ কাৰণে খালি এইবাৰ যোৱাৰ আগতে যদি থাকাকে যোৱা তেনেহলে আগতিয়াকৈ বুকিং বোৰ বাহ
অ আমি যোৱা বছৰো গৈছো গেছিলোঁ ন তেতিয়া সময়ত মানে আমি বহুত কষ্ট পাইছিলোঁ ইমান ভিৰ পাইছোঁ নহয় মানে ঠাণ্ডা আমি
ভিৰ হয় বহুতেই ভিৰ হয়
মানে মানে গুৱাহাটীৰ পৰা আমি যে শ্বিলং ঠাণ্ডা খাবলৈ যাম বুলি ওলাইছো ন ত আমাৰ হেইটো নহলগে আমি ইমানেই গৰম পালো মানে একদম অশান্তি লাগি গৈছে বহুত গৰম পাইছোঁ ত ইমানেই টুৰিষ্ট হৈছে ইমানেই বাহিৰৰ মানুহ গৈছে ত' হেইটো কাৰণে বেছি মানে মানুহ হেভি চেভি হ'লেও গৰমটো বেছি হয় ন এই তেনেকুৱা হৈছে মানে
আৰু সেয়াতে গৈছিলা নে নাই কামাখ্যা মন্দিৰ গলা নে নাই
অঁ এবাৰ যাব নোৱাৰিলোঁ দিয়া কাৰণ এবাৰ মানে নাই যোৱা নহ'লে তুমি গৈছিলা
ময়ো যোৱা নাই কিন্তু যোৱাৰ বহুত আশা আছিলে কিন্তু অফিচো বন্ধ নাছিল নাছিল ন সেইকাৰণে যোৱাই নহল
অ মই যাম বুলি ভাবিছিলো কিন্তু মানে কিবা অসুবিধাৰ কাৰণে মই যাব নহ এ বেয়াও লাগিছে কিন্তু যাব ইচ্ছা খুব আছে কিন্তু এবাৰ বহুত মানুহ হৈছে বোলে
বহুত মানুহ হৈছে চাই আছো ন নিউজ বিলাক চাই আছো ভাল লাগিছে হেচা ঠেলা হৈছে ছে অ বহুত
বহুত হৈছে তেনে কে যাব নোৱাৰি ন কষ্টহে হয় তেনেকে গলে মাৰ ওচৰতটো সদায়ে যাব মন যায়
সদায় যাওঁ মন যায় গৈও ভাল লাগে মাৰ ওচৰত যোৱা তাৰ পৰা আগলৈ গৈ বগলা মন্দিৰত যোৱা বহত ভাল ল বগলা মন্দিৰট গৈও বহুত ভাল লাগে তাৰ আগলেও মন্দিৰ আছে নেকি
অ মা দীৰ্ঘেশ্বৰী মন্দিৰ আছে নহয় ওপৰলৈ উঠি যাব লাগে তাকে অঁ মই গৈছোঁ মই আজি দচ বছৰ মান হ'ল গৈ অহা আমি তাৰমানানে এদিন ওলাইছ গেছিলো আমা ঘৰৰ গোটেই পৰিয়াল বোৰে আমি গাড়ী এখন ভাৰা কৰি আমি ফাৰ্ষ্ট আমি গৈছিলোঁ প্ৰথমতে আমি গৈছিলোঁ মা কামাখ্যাৰ ওচৰত তাৰ পৰা আকৌ আগুৱাই গৈ বগলা মাৰো ওচৰত গ'ল আকৌ বগল মাৰ ওচৰত ত পৰা আমি একেবাৰে ওপৰলৈ দীৰ্ঘেশ্বৰী মন্দিৰলৈ গৈছোঁ এই গৈ ভ্ৰমণ কৰি ম ঘুৰি আহি আমি বাহিৰতে অকণমান খাই বৰ এনজয় কৰি পিনে সয়া
মই কিন্তু দীৰ্ঘেশ্বৰী মন্দিৰ গৈ পোৱা নাই মন্দিৰটো কিহৰ মন্দিৰ হয়
সেইটো সেয়া হয় মা দুৰ্গাৰে হয়
মা দুৰ্গাৰ হয় ন অ অ অ অ যাব লাগিব কেতিয়াবা
অঁ ভাল লাগে যাবা বহুত ধুনীয়া তাৰানে সেই ওপৰৰ মানে যিটো ওপৰলৈকে যাওঁ নহয় আমি ওখ বহুত ওপৰত ন মন্দিৰ তো তাৰপৰা ব্ৰহ্ম পুত্ৰটো ইমানেই ধুনীয়া দেখি ইমানেই ধুনীয়া দেখি মানে বহুত ভাল লাগে আৰু ইমান ধুনীয়া পৰিৱেশ মানে শান্ত তাৰ লগতে তোমাৰ বতাহ আ যে একদম মানে বিৰাট ভাল লাগে শান্তি এটা লাগে মন্দিৰটোত গলে
যাব লাগিব কেতিয়াবা ভগৱানে মিলালে বৰ ভাল লাগে মন্দিৰ বিলাকত গৈ
অ কিন্তু তাতে ঢেৰ বান্দৰ আছে, অজস্ৰ বান্দৰ।
বান্দৰ আছে থাকেই ইয়াতে আমাৰ গীতা মন্দিৰতো বহুত বান্দৰ বান্দৰ থাক কে ইপিনে তোমাৰ নৱগ্ৰহ মন্দিৰতো বহুত
অ তাতেও থাকে তাতেও বহুত বান্দৰ দেই।
দৌল গোবিন্দ মন্দিৰত টো বহুত বান্দৰ থাকে য'ত মন্দিৰ থাকে তাতে বান্দৰ থাকেই। উম।
কিন্তু গৈ ভাল লাগে, অ নাই নকৰে কিন্তু আজিলৈ কৰা নাই, আৰু শুনাও নাই ন তেনেকে, সেইটো হয়। অ, অ ভালো লাগে, ভাল লাগে অ, বহুত ভাল লাগে। মন্দিৰ বুলি ক'লে মানে, মনটো বেলেগ ভাল লাগে।
বেলেগ ভাল লাগে, বহুত দিন হ'ল জানানে মন্দিৰলৈ যোৱাই নাই।
আমিও যোৱা নাই, আমি মোৰতো এবাৰ হেৰি দৌল গোবিন্দ যাব ইচ্ছা আছিলে।
মা অ।
তাৰপিছত মই মানে এবাৰ ভাবিছোঁ, গৰম বন্ধত দৌল গোবিন্দও যাম চাগে।
আগতে সৰু থাকোতে মাঘ মাহত আমি, বছৰত এবাৰ মাঘ মাহত আমি যামেই দল গোবিন্দ মন্দিৰ। সেইটো আমাৰ আছিলেই, তাৰপিছত তেও গৈছো কিন্তু এনেকে বছৰে বছৰে যোৱা হোৱা নাই, এতিয়া কিন্তু বহুত বছৰ হ'ল মই দৌল গোবিন্দ মন্দিৰ যোৱাই নাই।
অঁ ময়ো যোৱা নাই। তেনেকে বছৰ হ'ল যোৱাই নাই মানে তাত গৈ কিয় ভাল লাগে। ব্ৰহ্মপুত্ৰ যে সেই আমি ফেৰী হওঁক, জাহাজ হওঁক ন তেনেকে যে যাওঁ সেই সেই বস্তুতোৱে মোৰ ভাল লাগে। মানে সেইটো যিটো আমি ভ্ৰমণ কৰোঁ। অ' যিটো আমি ভ্ৰমণ কৰোঁ ন মানে এতিয়াতো বাৰু দলং হ'ল এতিয়া ৰূপোৱে হ'ল বাৰু সেইবিলাকৰ কে মানে যোৱাতকে তুমি ফেৰিত যোৱা জাহাজ জাহাজত যোৱা সেইটোৰ আকৌ হেৰিতটো বেলেগ
বেলেগ অ'
পৰিৱেশটোৱেই বেলেগ তাৰমানে
আমি যিমান বাৰ গৈছোঁ। কিন্তু সেই ফেৰীতে গৈছোঁ।
অ' আমিও
আমি মানে ঘূৰি গাড়ী লৈ যোৱা নাই আ
অ', অ', উম, আমিও সেই ফেৰীতে গৈছোঁ। কিন্তু মই ভাবোঁ দেই মই ভাবোঁ যে, এই ব্ৰীজৰ ফালেদি যোৱাতকৈ আমি যদি ফেৰীতেই যাওঁ ব্ৰহ্মপুত্ৰৰ যিটো পৰিৱেশ আমি যি টো দেখোঁ ন সেই বস্তুটো যেতিয়া উপভোগ কৰি যোৱা যায় ভাল লাগে হয়নে?
মাজে মাজে যে শিহু বিলাক উঠে ওপৰলে সৰুতে মনত পৰে দেউতাই দেখাইবোৰ শিহু ঘুছা উঠি উঠে আকৌ নামে, উঠে আকৌ নামে, মনত পৰি গৈ
লাক অ', সেইবিলাক চাই আৰু বিশেষকে আমাৰ ল'ৰা চলি বোৰক সেইবোৰে দেখুৱাইহে ভাল লাগে, হয়নে? অ', ফেৰী বা আমি জাহাজত যদি যাওঁ, আৰু এই সৰু নাওঁবোৰ যে, থাকে যে। কি বুলি কয় সেইটোৰ, ভটভতি অ', ভূটভূতি মই সেইটোতো গৈ চো, তুমি গৈ
ময়ো গৈছো, ময়ো গৈছোঁ, ময়ো গৈছোঁ। ময়ো গৈছোঁ, ভাল লাগে অলপ, অলপ ভয় লাগে ন' মিছা নক অ', অলপ ভয় লাগে।
ভয়, ভয় লাগে। কিন্তু সেইবিলাকত এইবিলাকত যোৱা মানে আমেজটোৱে বেলেগ ন? বহুত ভাল লা এক
জীৱনত চব বস্তু এবাৰ এবাৰ ট্ৰাই কৰিব লাগে ন ভাল লাগে আৰু উ
চব বস্তু উপভোগ কৰিব লাগে দেই সেয়া বিশেষকে মন্দিৰ বুলি কলে বেলেগ এটা মনতটো সেয়া হয় ন
উম বেলেগ এটা
মানে এটা টাননি মনটো আহে আৰু
এতিয়া পুৰি যোৱা কেতিয়া হয় মই তাকে ভাবিছো মই পুৰি যাবৰ কাৰণে মানে আগ্ৰহেৰে বাট চাই আছো
মোৰো তাত যোৱা খুব ইচ্ছা কিন্তু সি মাতিবও লাগে বুলি যে কয় ন মন্দিৰৰ অ সেইটো আচলতে কথাটো বা কেতিয়া মানে তেওঁৰ দৰ্শন কৰিব পাবা সেইটো আৰু মানে তোমাৰ তেখেতে মা দিলেহে তুমি যাব পাৰিবা সেইটো সেনেকে তাৰমানে
যোৱা বছৰো যাম বুলি ভাবিছিলো নোৱাৰিলো কিন্তু মোৰ মানুহজন গৈ আহিলে দেই তেওঁ বহুত লাকি ভাগ্য বহুতে ভাগ্যৱান তেওঁ মাতিছে দুবাৰকে গৈ আহিছে কিন্তু মই ল'ৰাটো যাব পৰা নাই নাই
এয়া তোমালোকক এতিয়া মাতা নাই এইটো বছৰ মাতিলে আৰু মাতা আৰু
উম তাকেই যাওঁ বুলিুল তো মনতে আশা এটা ৰাখিছো কৈ থাকো ভগৱানক
হয় দিয়া মোৰতো কেদাৰনাথত যাব খুব ইচ্ছা কিন্তু তেও মাতিব লাগিব আমাক বাবাই হয়নে এইটোৱে কথা আৰু অ মইয়ো সেই ইয়াৰ পৰাই আহ অ মইয়ো সেই ইয়াৰ পৰাই সেৱা মানে আপুনি যেতিয়া মাতে তেতিয়াই আমি আপোনাৰ ওচৰ য বুলি তেনেকে মনত ভাবি থাকোঁ
সেইটোয়ে হ'ব কেতিয়াবা ন কেতিয়া
অ হ'ব সেইয়াই আৰু ভাল লাগে কিন্তু মন্দিৰ চন্দিৰ মুঠতে মোক কোনোবাই মন্দিৰত যাবা নেকি বুলি লগ ধৰিলে মোৰ মুখৰ পৰা নাই হাঁহো নাহে
সঁচা সঁচা না বুলি কওঁ একো যদি অসুবিধা নহয় ময়ও যাওঁ দেই
মোৰ মানে বহুত আগ্ৰহ আহে যে মন্দিৰত মানে যাম লগ ধৰিছে বা যাবৰ কাৰণে এনেকে মানে সেইটোত মানে মোৰ গাত কোনো ধৰণৰ এলাহ নাহে কিছুমান আ এতিয়া বজাৰ হওঁক কাৰোবাৰ ঘৰত যাম বুলি গলে অকমান এটা পূজা লাগে হয়নে কিন্তু মন্দিৰ বুলি কলে তোমাৰ যদি আৰু গোটেই যিখিনি ঠিকে থাকে তেতিয়া মন্দিৰ বুলি ক'লে খুব এটা মানে হেঁপাহ থাকে যে মন্দিৰৰ ওচৰত মাৰ ওচৰত যাম বা বাবাৰ ওচৰত যাম এই বস্তুটো বহুত হেঁপাহ থাকে আৰু আমাৰ
হয় দিয়া লৰাই কি কৰি আছে
ল'ৰাই এতিয়া পঢ়ি আছে দেউতাকে নিজে মানে দেউতাকে লগত ওচৰত বহিব লাগে
অ অ
পঢ়ে আৰু দেউতাকে ওচৰত বহি দেখুৱাই দিয়ে তেতিয়া সি পঢ়ে আৰু
অ দিয়া গৰমৰ বন্ধত আমাৰ ঘৰলৈ আহিবা
অঁ যাম দিয়া তুমিও আহিবা
অ অ আহাতো এ ফোন কৰি ল'বা মোৰ যে তিয়া শনিবাৰ ৰবিবাৰ বন্ধ থাকে ন তেত
অ তোমাৰ বন্ধ চাইয়ে যাম আমি আৰু তুমিও আহিবা মইতো ঘৰতে থাকো বাৰু তোমাৰ যেতিয়াই সময় সুবিধা হয় আহিবা আৰু উম উম অ হ'ব দিয়া
অ ভাল দিয়া ন পিছত
অঁ অ অঁ হ'ব দিয়া দিয়া